হেল্লো
ভাল নে ওম শুনিছোঁ
কি খবৰ
ভালে দিয়ক আপোনাৰ
মোৰো ভালেই ইদিয়া
অ কি কৰি আছো এতিয়া
এনে বহি আছো অলপ শুই ললো এতিয়া মানে উঠিছো আৰু তুমি কি কৰিছা
খন পঢ়ি আছিলো
পঢ়িছা।
এ নতুনকৈ এজন লেখক ওলাইছে খুব জনপ্ৰিয় হৈছে কৌশিক নন্দন বৰুৱা চিনি পাই--।
অ ভাল ভাল ভাল শুনিছো মই তেওঁৰ নাম জ।
অ তেওঁৰে ৰাগ গুণ গুণ বুলি কয় এখন উপন্যাস । খুব পঢ়ি ভাল লাগে পঢ়িবচোন আপুনিও এদিন সময় পালে।
গব তুমি তুমি কি উপন্যাস পঢ়ি খুব ভাল পোৱা নেকি?
হয় মই উপন্যাস আৰু গল্প পঢ়ি বহুত ভাল পাওঁ। আপুনি ভাল
হেল্ল'
অ শুনিছেনে
অঁ শুনি আছোঁ অলপ বেলেগ ছাইডে আহিবচোন ভালকে শুনা পাম তেতিয়া।
উম এতিয়া শুনিছেনে?
অ শুনিছো শুনিছো অলপ টানকে কব হা মাত।
অ হ'ব দিয়ক। মই মানে উপন্যাস পঢ়ি বহুত ভাল পাওঁ। উপন্যাস আৰু গল্প।
কিহত পঢ়া তুমি উপন্যাস অসমীয়াত পঢ়া ইংলিছত পঢ়া নে কিহত পঢ়া।
মই অসমীয়াতে মেজৰ লোৱা আৰু মই অসমীয়াতে পঢ়োঁ।
অ ভালেই দিয়া মানে তুমি
অসমীয়া সাহিত্যত বহুত মোৰ ৰাপ আছিলে হয় আপুনি কিহত মেজৰ লৈছিলে ।
মই মই বিত্তীয়ত লৈছিলো এতিয়া অসমীয়াত ক'বলৈ গ'লে বৃত্তীয় হয় ইংলিছত ক'বলৈ গলে আপোনাৰ ফাইনেন্স বুলি কয়
হয় হয় বহুত মানে আমাৰ মানে আমাৰ যেতিয়া এইটো টপিকৰ ওপৰত কথা পতা হৈছে যিটো বহুত মানে ডিফাৰেন্ঞ্চ আছে বুলি কব লাগিব আপুনি বুজাই দিব নেকি অকমান? কেনেকুৱা ধৰণৰ আপুনি টপিক পাইছিলে ।
জ্যিক বিভাগৰ
হয় হয়।
বাণিজ্যিক বিভাগৰ ছাত্ৰী আছিলো।
হয়।
তাৰপিছত বাণিজ্যিক বিভাগৰ লৈ পিনে মই স্নাত স্নাতোত্তৰ মই কৰিলোঁ বিত্তীয়ত বিত্তীয় বিভাগৰ মামে আমাৰ বিত্তীয় অ হয় আৰু এটা কয় মেনেজমেণ্ট বুলি। আৰু এটা একাউণ্টেঞ্চি। বুলি কয় ত' তাত নকৰি মই বিত্তীয়ত মই ভাল পাওঁ যিহেতু মোৰ আগৰ পৰাই ৰুচি আছিলে। ত' সেইটো কাৰণে মই বিত্তীয়ত তে ল'লোঁ আৰু
বহুত অংক থাকে নেকি? তাত বিত্তীয় চাবজেক্টত
হয় হয়। মানে ইয়াত আপোনাৰ বিভিন্ন অ দেশৰ বিভিন্ন প্ৰক -কাৰৰ বেংক বেংকবোৰ, বিত্তীয় অনুষ্ঠানবোৰ, কেনেকৈ আপুনি বিত্তীয় অনুষ্ঠানৰ লগত জড়িত হ'ব পাৰে বা কেনেকৈ আপোনাৰ বৃত্তীয়, আপোনাৰ নিজৰ ঘৰৰ হওক আয়-ব্যয় সেইবিলাক গোটেইখিনি সাঙুৰি লয় আৰু সেইটো বিষয়ত। আপুন টো আপ আপোনাৰ যে অসমীয়া, টো' আপোনাৰ মানে সাহিত্যৰ অসমীয়াটো অলপ বুজাই দিব নেকি, সাহিত্যিক, মানে আপুনি কেনেকৈ আগবাঢ়িছে?
সাহিত্য বুলি কওঁতে, প্ৰথমতে আমি আমাৰ যি গুৰুদুজনাৰ বিষয়ে আমি ভালকৈ জানি লব লাগিব।
হয়।
কেনেদৰে আমাৰ গুৰু দুজনে অসমীয়া সাহিত্যত কেনেধৰণে বৰঙণি আগবঢ়াই থৈ গল?
হয় হয় হয়।
শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে আমি জানিব লাগিব। তাৰ পিছত তাৰ পিছত এই গুৰুদুজনাৰ বিষয়ে জনাৰ পিছতহে আমি এখোব এখোবকৈ মানে আগুৱাব পাৰিম।
অ'। আহ আচ্ছা পাইছো।
তাৰ পিছত আহিব লক্ষ্মীনাথ বেজবৰুৱাৰ -বিষয় আহিব, জ্যোতিপ্ৰসাদ আগৰৱালাৰ, নলিনী ৱালা বাইদেউ, -আহিব, উপন্যাস বিলাক। তেওঁ সাহিত্যৰথী বিলাক। লক্ষ্মীনাথ বেজবৰুৱা আমাৰ অসমীয়া সাহিত্যই কেনেদৰে মানে, তেওঁৰ লেখনী বিলাকে অসমীয়া সাহিত্যৰ -চহকী কৰাত হৈ গল, সেইিলাকৰ বিষয়ে আমি পঢ়িব পাৰিছিলো আগতে। সেইকাৰণে মোৰ মানে অকনমান সাহিত্যৰ প্ৰতি অলপ বেছি ৰাপ। হৈ গ'লগৈ।
হয় হয় হয়। ভালেই দিয়ক।মানে সাহিত্যৰ লগত জড়িত থকা এটা মহান কামেই বুলি ক'ব পাৰি। মহান মানে আপোনাৰ
অকনমান টান কৈ কওক। কব নেকি বাইদেউ?
সাহিত্যৰ লগত আপুনি জড়িত আছে যেতিয়া আপোনাৰ এইটো মহান সৌভাগ্য বুলি আপুনি ভৰিব লাগিব আৰু। কাৰণ সাহিত্য বহুত মানুহে পঢ়িব নাজানে বা সাহিত্যৰ লগত জড়িত হ'ব নিবিচাৰে। কিন্তু আপুনি যিহেতু জড়িত হৈছে, ত' আপোনাৰ সৌভাগ্যৰে আৰু।
ধৰা আপোনাৰ পৰা এনেকুৱা কথা শুনা পাই মোৰ মানে বহুত ভাল লাগি গৈছে, কাৰণ সকলোৱে এনেকুৱা ধৰণৰ বুজি নাপায় মানে। সাহিত্য বুলি ক'লে কিছুমানেটো পলাবলৈ বিচাৰে দূৰৰ দূৰৰ পৰাই। কি সাহিত্য? কি পঢ়ি ভাল পায়? মানে তেনেকুৱা। আপুনি যে, এতিয়া আপোনাৰ পৰা এনেকুৱা শব্দ আৰু আপোনাৰ কথা শুনা পাই ভাল লাগিছে মানে। আপোনাৰ চিন্তাধাৰা মই সন্মান কৰিছো।
অ ধন্যবাদ ধন্যবাদ ধন্যবাদ ভাল লাগিলে মই বিচাৰো যে- চবে আগবাঢ়ি যাওক হয়নে নহয়? কাৰো বেয়া হব নালাগে। চবেই ভাল হওক আপুনি যেনেকে সাহিত্যক বাছি লৈছে মই যেনেকে বৃত্তীয়ক বাছি লৈছোঁ। চবৰে এটা নিজৰ নিজৰ ৰুচিত। থাকে সৰুৰ পৰা এটা নিজৰ নিজৰ সপোন থাকে যে, মই অ মই এখন উপন্যাস লিখিম বা মই এখন বিত্তীয় অনুষ্ঠানত কাম কৰিম। ত' সেইটো ক্ষেত্ৰত যেতিয়া আমাক মানে আমি সেইখিনি সুবিধা পাইছোঁ । যে আমি নিজৰ প্ৰতিভাটো প্ৰদৰ্শন কৰিব পাৰোঁ ত' সেইখিনি ক্ষেত্ৰত । সেইখিনিতকে আমি সৌভাগ্য শালী আৰু কোনো নহয়। পৃথিৱীত চাবচোন বহুত মানুহ থাকে যাৰ সেই সৌভাগ্য নহয়গৈ যোন যোন। তেওঁলোকৰ পৰিস্থিতি হওক বা তেওঁলোকৰ। আৰ্থিক অৱস্থা হওঁক সেইখিনিক সক্ষম নহয় যে তেওঁলোকক সেইখিনি তেওঁলোকে উপভোগ কৰিব পাৰে, কিন্তু আমি সৌভাগ্যশালী যে আমাৰ। সেইখিনিয়ে ভগৱানৰ কৃপাত আছে আৰু আমি সেইখিনি উপভোগ কৰি আছোঁ। সেইটো কাৰণে ধন্য আমাৰ জীৱন ধন্য।
ব্ৰিয়, জীৱনটো একদম ধন্য হৈ গৈছে মানে এইবিলাক সাহিত্য পঢ়ি আৰু আপোনাৰ ক্ষেত্ৰতে হওক বাৰু। আপুনি কিবা এতিয়া বৃত্তিয়ৰ ক্ষেত্ৰত যে আপুনি যেনেদৰে মেজৰটো কমপ্লিট কৰিলে। কিবা জড়িত হৈছে নে বাৰু?
হয় হয় হয় মই জড়িত। হয় হওঁ মানে মই বৃত্তি অনুষ্ঠান এটাৰ লগত জড়িত হৈ আছোঁ। ত' সেই বিত্তীয় অনুষ্ঠানটোৰ মানে। আজিলৈ মই যিমানখিনি পাইছোঁ বহুত ভাল মই বহুত। খিনি নিজৰ জীৱনক লৈ মানে সু ভালকে আগবঢ়াই লৈ যাব পাৰিছো। সেই বিত্তীয় অনুষ্ঠানটোৰ জৰিয়তে।
হয়।
মই মানে সৌভাগ্যশালী বুলি
মানে আপুনি সুখী হৈছে আৰু এই
সুখী অ মই মই সুখী মই। সুখী মই বহুত সুখী। মই আজি সেই, বৃত্তীয় অনুষ্ঠানটোৰ লগত জড়িত হোৱা কাৰণে মই, মই মোৰ জীৱনৰ যি মোৰ সপোন, মোৰ মাক দেউতাক লৈ পিনে যি মোৰ কৰ্তব্য সকলো বিলাক মই সেই বিত্তীয় অনুষ্ঠান টোৰ জৰিয়তে তাৰ পৰা অহা মোৰ যি আয় ব্যয় যি হয় তাৰ ই মই মানে বহুতখিনি নিজকে, আগুৱাই লৈ যাব পাৰিছো। এই জীৱন বাটত। আপুনি কি কৰিছে? আপুনি কিবা কৰি আছে নে এতিয়া বৰ্তমান? নে সাহিত্য কিবা ভাবিছে যে
প্ৰাইভেট স্কুল স্কুল এখনত সোমাই আছো।
হয় হয় হয় হয় হয় ।
প্ৰাইভেট স্কুলত সোমাই আছো লগতে টিউচনো কৰো । আৰু লগতে সাহিত্যয়ৰ লগতো জড়িত হৈ থাকো। মই মানে হয় এই ৰিচেন্টলি মোৰ উপন্যাস এখন লিখি উলিয়াইছো মই।
হয় হয় হয় কবচোন,
তেতিয়া চপা কৰা হ'ব আপোনাক পঠিয়াই দিম দিয়ক ।
অ ঠিকে আছে বাৰু, ভাল লাগিলে শুনি বহুত বহুত আপোনাক শুভেচ্ছা থাকিলে। আপুনি ইমান ডাঙৰ এটা পদক্ষেপ লব পাৰিছে এইখিন এইখিনি বয়স সতে আপোনাৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিলে। আশা কৰো আপুনি বহুত আগ
ধন্যবাদ বাইদেউ ধন্যবাদ।
হয় । কৈ দিব পিছলে। এতিয়া নালাগে বাৰু ক'বলে। আ আপোনাৰ হৈ যাব দিয়ক, তাৰপিছত নামটো ক'ব, আমি কিনিম, ভাল লাগিব পঢ়িম আপোনাক জনাম তেতিয়া যে অঁ ভাল লাগিলে।
হয় হয় ।
হয়, হয় আপোনাৰ কিয সৰু পৰা সপোন আছিলনে কি উপন্যাস লিখা? আপোনাৰ সৰু পৰাই সপোন আছিল নেকি যে আপুনি উপন্যাস
হয় বাইদেউ মোৰ সৰুৰ পৰা এটা মানে সপোন আছিল যে মই এদিন এখন এ এখন বুলিয়েই নহয় মই যিমান খিনি মোৰ কাল্পনিক শক্তিৰ জৰিয়তে মানে উপন্যাস লিখাৰ মানে এটা সপোন মোৰ সাহিত্যিক হোৱাৰ এটা সপোন। সৰুৰে পৰা আছিল।
হয়, হয়, হয়। ভাল বাৰু। শুনি আছো, শুনি আছো। কৈ থাকক মই শুনি আছোঁ দিয়ক।
সৰুৰ পৰাই উপন্যাস পঢ়াৰ এটা চখ আছিল কিতাপৰ মাজত মান হাজত মনে মনে মাৰ চকুৰ আঁতৰত সাধু কথা উপন্যাস পঢ়িছিলো মাৰো খাইছিলো মাৰৰ পৰা। কিতাপ পঢ়াৰ খা উপন্যা পঢ়িছ বাহিৰা কিতাপ পঢ়িছ বুলি পেলে তেনেককাে ধৰণৰ মাৰ খাইছিলো। আজি এইবিলাক কথালে দুখো লাগে, ভালো লাগে।
হয়, হয়, হয় দিয়ক সৰুৰ এইবিলাক স্মৃতিয়ে জীৱনত আগবঢ়াত বহুত সহায় কৰে।
হয়, হয় একদম মান কথাটো এতিয়া অনুভৱ কৰিছো। সৰুতে বাৰু অনুভৱ কৰা নাছিলো এইবিলাক কথাক লৈ। এতিয়া এইবিলাক কথাই বৰকৈ আমনি কৰে।
হয়, হয়, হয় একো নাই, একো নাই এইটো জীৱনৰ বাটৰ যেতিয়া এইবিলাক ঘটিয়ে থাকিব এইবিলাক ঘটনা হয় নে নহয়।
হয়, হয় আপোনাৰ লগত কথা পাতি এনেকুৱা লাগিছে যেন আপোনাৰ বহুত দিনৰ জানো চিনাকি।
অ', অ', অ', ঠিকে আছে বাৰু। দিয়া আমি ৰাখিছো হা অ', হয় দিয়ক ৰাখ খিছো হা।